হেল্ল' কি কৰি আছা? অ', কি কৰি আছা?
মেলি আহিছো আৰু আপুনি?
অ'। অ, এয়া ভাতত লাগি আছো গা-পা ধুই কালি স্কুল আছে যে। চাহ-তাহ খালা? ভাত, দালি, দালি পত কল ভাজিম ফ্ৰাই কৰিম।
অ', ঠিকেছে। মাহতে, এই মায়ে গা ধুব লৈছে। মা গা ধুব লৈছে। খেতি-বাতি আৰম্ভ কৰিছে নে নাই কৰা?
অ' নাই কৰা, নাই কৰা, বৰষুণ আৰু সেইফালে গৈছে নে?
অ', আমাৰ ৰাতিপুৱাই মই শুই। যাতে নাই তাৰ পিছতে ইমানেই ঢালিছে।
অ'।
এতিয়া, মই শুই উঠোতে নাই বুলু এতিয়া ইমান ঢালিছে নহয় এৰায়ে নাই বুলু।
অ'। এ হে।
বাকি আৰু হা?
আপোনালোকৰ পথাৰ বুলু দ' নে?
পথাৰ সেই অ অলপ দ' বাৰু, এই বাৰি কাষতে লু এটা আছে পানী অহা-যোৱা কৰি থাকে।
অ', অ', অ'।
হেৰি হৈ থাকে, দ' হৈ থাকে। আমাক বাৰীতে, বাৰী কাষতে আৰু লাগি আছে বাৰী কাষতে।
তেনেকুৱা হলে ভালে, গম পায়নে? ওচৰতে হলে ভালে অলপমান সুবিধা হয়। এ আজি কলেজ মানে আছে। আমাৰ ইণ্টাৰ্নশ্বিপ হৈ আছিলে। সেই পোন্ধৰ তাৰিখৰ পৰা। তাৰপিছত এতিয়া আজি মানে ইণ্টাৰ্নশ্বিপৰ লাষ্ট মানে, আ হেৰি এইবোৰ দেখাব লাগিব মানে দিমো। তাৰপিছত আৰু কিবা এটা এটা কৰিবও দিব পেকেজ। সেইকাৰণে আজি সেইবোৰ যাবো লাগিব এঘাৰোটা মান বজাত। বন্ধ নহয়, সেইবোৰ কৰি মেলি আহিব গৈ লাগিব।
অ', অ'। তাকে হে, হেৰি মই বুলু আজি বতৰটোও এনেকুৱা ইমান বৰষুন দিছে।
অ', বৰষুণটো একদম নেৰানেপেৰা দি আছে, দি আছে আৰু। তাকেহে বৰষুণটো বৰ নেৰা নেপেৰা‌ কে লাগিলে একেবাৰে। ছোৱালীহত উঠিলে নে নে, কি কৰি আছে? উম তাকে। ছোৱালী ঘৰত বুলো উঠিলে নে?
ছোৱালীহঁত উঠিলে-উঠিলে এ স্কুল ওলাব হ'লেই নহয়, বৰষুণো দি আছে। তাকে ভাবি আছোঁ, কেনেকনো পঠিয়াও জানো সেইকেইটা, অ বাহলেও, অ অকমান বাহিৰলৈ ওলাই আহাচোন নেটৱৰ্কটো অকমান গোন্ধগোল কৰি আছে।
পাইছে এতিয়া?
শব্দটো অ শুনিছোঁ-শুনিছোঁ।
অ অ অ এতিয়া বোলো বৰষুণ দি-দি পিছত বোলো খৰ নামাৰিলে হ'লগে আৰু।
অ পাই এই যোৱা বছৰ মান তেনেকুৱা হৈছিলে নহয়। খৰ মাৰিলে তোমাৰ খেতি নাই-নাই-নাই খাওনো একেবাৰে লাষ্ট ৰুইছো আৰু কিছুমানে ভাদৰ লাষ্টলৈকে খেতি কৰিয়ে আছে।
আহ। সেইটোৱে আৰু, খৰ নামাৰিলেগে হ'ল আৰু, এতিয়া বৰষুণ যিমান দিয়ে দিয়ক বৰু।
অ' তাকেহে বতৰটো কি কয় জানোঁ? যোৱা বছৰ বহুত মানুহৰ খেতি নষ্ট কৰিলে প্ৰায় পোক এবিধ আহিলে যে পোক বিলাক
আহ
এইবাৰ কি হয় জানো। যোৱা যোৱাবাৰ খৰো মাৰিলে, পোকো আহিলে, গোটেই খেতি নষ্ট কৰি দিয়ে।
অ ভ আহ, জানো কি কৰি আ মোৰ ভিতৰলৈ সোমোৱাই নাই। হেৰি, এ আজি কেইবছৰ মানৰ পৰাহে এই হেৰিটো আহিছে পোক টো আহিছে। এই কৰোণা বছৰ মানৰ পৰাই পোকটো আহিছে দেই। মোক আগতে মোৰ মানে আগতে মানে কেতিয়াও মানে দেউতাহঁতে পোকে ধৰিছে বুলি মানে মোৰ মানে কোৱা মানে আৰু দেখা মানে মনত নাই। কিন্তু সেই কৰোণা তেতিয়াৰ পৰাহে মই পোকটো দেখিছো মানে। পথাৰত যে ৰোৱে, তাৰ আগতে মানতে এনেকে যে পোক আহে বুুলি বাৰীত পাচলি খাৰদি আছে নে নে কিনা?
বাৰী পাচলি আছে বাৰু, হেৰি ভাত কেৰেলা তাৰপিছতে টিহু এনেকে কৰি আছে বাৰু, এনেই কিনা। ই আই কালি হেৰি বজাৰলৈ গৈছিলে ভিনদো এজন আনিবলৈ দিছো আকৌ।
অ' এ হয় ও এতিয়া কতনো পাচলি খাৰদি
খোৱা বোৱা লাগিয়ে থাকে নহয় তিন টাইম আমাৰ। পিছে সেইকাৰণে পাচলিটো অলপ সৰহকে লাগে।
অঁ
ভিন্দৌক আনিবলৈ দিবি। কালি অলপ কুন্দুলি, পটল, আলু, এনেকে কৰি আৰু বজাৰ কৰি আনিছে আৰু।
আপোনালোকৰ সেই বাহঁতৰ তাত যে বৰসবাস আছিলে
উ নগলো নহয় এ দাদাও নাথাকে যে সুবিধাও নাই যাব লে তাৰপিছত এ দাদা নাথাকে যে ঘৰত। তাৰপা সুবিধা নাই যাবলৈ টম টম এখনত লৈ যাম বুলি ভাবিছিলোঁ। তাৰপিছতে আৰু ধেৰ পইচা লাগে ইয়াৰ পৰা তালৈ। আকৌ যাওঁতে টমটম লৈ আহাঁ। আকৌ আহোতে এখন লৈ আহা। অ'
এটোয়া প্ৰব্লেম হয় ন। দে বতৰটোও এনেকুৱা হয়নে বাৰু? এনেকা বেয়া বতৰত লোকৰ ঘৰলে গৈয়ও ভাল নালাগে বাৰু মনতটো।
অ' সেইটো কাৰণে হে বিধু মধুকে বোলো এ নাজ যাওঁ আহ এখন আকৌ বৰষুণ দিলে আকৌ টমটমলৈ ৰাতি ভাওনা চাই গুচি আহিবলৈও বেয়া।
উম
ৰাতিয়ে, বাকী মায়ে কি বনাইছে?
এ গা ধুইছে গিহে, মায়ে ভাত বনোৱা নাই বাৰু, গা ধুব গৈছেহে। আমাৰ বাহ'তো আহিছে। বাৰ গাটো বেয়া আছিলে, তাৰপিছত কালি বেজি চেজি দিয়ালে বাৰু আজি অলপ ভাল পাইছে। তাকে মায়ে হে তাকে ভাত বনাব ভাত বনোৱাহি নাই মোৰ
অ' এ বা হেৰি খবৰ সিনাখন লওঁতে গম পাইছিলো সেই কঁকালৰ কিবা শিক
অ' ককাল মানে এই তাই পথাৰত বেছিকে লাগিলে যে একেৰাহে। সেই বেছিকে লাগি দিয়াৰ কাৰণে গোটেই গাটো বিষ আকৌ। তাৰ পিছতে গেছো হ'ল হ'ব পাৰে, কালি বেজি দিলে, আৰু বেজি দি পেলাই বেজি দিয়াৰ পিছত ভাল পাইছে বাৰু এতিয়া।
অ' অ'
তাত আপুনি লগাইচিলে কাটিলে নে কি কৰিলে?
তাতঁ কতাই নাই, বোৱাই নাই ওলাই থাকিবা লাহে লাহে, গৈ থাকিম আৰু আছে আৰু দুখনমান।
অ' অ' কেইখন লগাইছিলনো তাঁত?
মই আঠখন লগাইছিলো। মাক হেৰি তাঁত লগাই থৈছে নে কি?
মা সেই আগতীয়াকে গাম সেই চাদৰ লগাইছিলে তাৰ পিছত এতিয়া গামোচা লগাই থৈ গামোচা জানো ছখন মান ওলালে ছখন সাতখনন মান। আৰু আছেগে আৰু।
অঁ তাকে ববলৈও সময় নাই আৰু এনেকে বতৰ ববও নোৱাৰি যেৰেপা মাৰি মাৰি ধৰে।
অ' আমাৰ সেই তাঁতখন ভিতৰতে বাও। তাৰপিছতে সেই মায়ে ৰা তি অকন ধৰিকে বৈ দিয়ে। তেনেকে তিহে বৈ থকা আৰু ৰাতি অকমান দেইলেকে বৈ দিয়ে আৰু। উম আমাৰ ভিতৰতে সেইকাৰণে ইমান সেকে নাই। বা নাথাকে আজি যাবগে নেকি।
অ' ডক্তৰকো দেখুৱাব লাগিছিলে।
ডক্তৰক দেখাব লাগছিলে, আগতকে এতিয়া ভাল পাইছে জানো কি কৰে। পাতি মেলি জানো কি কৰে কৰিব। খাইনে নে নেদেখাইনে এ সিহঁতৰ কি হয় জানে ন সিহ'তৰ পুৰা সাৰ দিয়া পাচলি খাই যে, আৰু তাত তে সেই সিহঁতে তেল মানে বৰ বেছি বেছি খায়। তেল ঢেৰ খায়। সেই সেইকাৰণে হৈছে এইৰ। তেনেকুৱা গেছে মাৰি তেনেকুৱা হৈছে। কালি তাৰপিছত যিজনে বেজি দিবলে আহিছিলে সেইজনে কৈছে এনেকে তেল বেছি খাই দিলে তোমাৰ ফেটিলিভাৰ হৈ যাবগে। তেলতটো কমাই খাবা তেনে বুলি কৈছে।
উম এই গেছেই মানুহক বহুত বেমাৰ কৰে। গেছ এপেণ্ডিচ
তাকে হেৰি আল্ট্ৰাচাউন কৰিবলে। মানে গেছৰ ইমানে গেছ হৈ গ'ল তেওঁ মানে ফিট হ'ব নোৱাৰে। পেটৰ বিষত। মানে পেটত মানে কিবা হ'ল, পেটত মানে কিবা গুটি কিবা কিবি হৈছে বুলি পাথৰ চাথৰ একদম আল্ট্ৰাচাউণ্ড কৰিবলগীয়া হৈ গ'লগে। টনচনতে।
উম
তাৰপিছত হেৰি কৰিছাগে আল্টাচাউণ্ড কৰিছেগে। তিয়া একো নাই তাৰপিছত গম্ পালে আগে।
অ'
তেনেকুৱা
তাৰো এবাৰ তেনেকুৱা নহয় গেছ হুই তোমাৰ নাই নহয় অৱস্থা, বমি বমি কৰি আজৰি। তাৰ পাছতে মেডিকেল পোৱালোংগে, ওৱান জি'ৰ এ'টহে নিছোঁ, নি মেডিকেল পোৱালোংগে তাত দেখুওৱাইছে ফেটেলিভাৰ। এই বাচি নাখায় মচলা খায়, তামোল, উম
তামলেও মানুহক বহুত গেছ কৰে গম পায় নে, তামোলে মানুহক বহুত গেছ কৰে।
অ'
এই ভাত নোখোৱাকে যে মানুহ যে ৰামোল খাই ৰাতিপুৱা শুই উঠে যে তামোল খাই সেইতটো বহুত বেয়া বস্তু।
অ' তাৰপিছতে ইমান বাচি খাইছো খাবলৈ কৈছো নাখা। ঔষধ আনি দিলো নাখালে নহয়।
অহ
আধা খালে খাই আৰু তাতে তেনেকে এৰিলে এৰি আৰু হেই বোৰ নুচুলেই।
উম
তাৰপা এতিয়া সৈ কেইদিনাকৰ পৰা দূৰণিত আছে যদিও পেট এটিৱাও অলপ অলপ বিষাই আছে বুলি কৈছে। তাকে বাচি খাবলৈ কৈছোঁ কি কৰে নাজানো আৰু। ঘৰলৈকে গুচি আহিবলৈ কৈছো বোলো অলপ দিন ঘৰতে ট্ৰিটমেন্ট কৰ। আকৌ মাংসতটো খাই।
বাচি নোখোৱা যহতে মানুহ বোৰ বেমাৰবোৰ হয়, বাচি খালে হে বেমাৰ আ অকণমান আৰু আজিলি যিহে দিনকাল আহিছে। মানুহ অকণমান বেমাৰতে যে ইমান ডাঙৰ হৈ হয়েগে।
আহ আগৰ মানে কি ইমান আগৰ দিনৰ মানুহৰ ইমান বেমাৰো নাই।
অ' আৰু মানুহে কয় আমুকটো বেমাৰহে হৈছিলে তাৰও সেইটো বেমাৰৰ বেমাৰহ হয় কিমান কি হৈ যায়গৈ মানুহ।
অ' এতিয়া হয় সেইৰি তাকেহে
আৰু চাহ তাহ খালা।
চাহ নাই খোৱা মই বনাব লৈছোহে। ঠিক আছে হ'ব তেতিয়া উম, উম, উম।